হেল্ল' অঁ বা শুনিছা?
ছোঁ এতিয়া।
কি কৰি আছা?
মই এই এ কেক বনাই আছিলো, তুমি?
মই এনেই আৰু।
অঁ।
কেক কেনেকে বনোৱা অ? মোক অকমান খোৱা বোৱা নাই কৰা কৰিমহে, তুমি?
অ মই হেৰি ব্ৰেকফাষ্ট খোৱা ৰাতিপুৱা ভাত আমাৰ দেৰি আছে।
অঁ অঁ। অঁ অঁ হেৰি শুনাচোন
অঁ কোৱা।
কেক কেকৰ ৰেচিপিটো অকমান ক'বা নেকি মোক?
অহ কেক মানে হেৰি মানে কোন টো? মানে নৰ্মেল যিটো বনাও সেইটো ন। অ' সেইটো তোমাৰ আহ যদি মানে কণী দিয়ে বনোৱা তেতিয়া কণী দি লাগিব মই আধা কেজি কেকৰ কাৰণে দুটা কণী দি বনাও। আৰু যদি কণী নিদিয়া বনোৱা তেতিয়া এইটো মিল্ক মেডটো লাগিব কনডেন্স মিল্ক যে।
অ' অ'।
সেইটো দি বনাও, তোমাক এতিয়া হেৰি কোনটো ৰেচিপি লাগে।
মানে অ' কণী দি বনালে বেছি অ' খাবলৈ ভাল হয় নে, নে মানে যিটো কণী নিদিয়াকে বনাই সেইটো খাবলৈ ভাল হয়?
মই আচলতে কণী খাব নোৱাৰো যে, মোৰ এলাৰ্জি আছে। মই কণীত দিয়া কেকটো মই নাখাৱে মানে। কণী নিদিয়াটোৱে খাওঁ সেইটো কাৰণে মই কণী নিদিয়াটোহে টেষ্টটো ক'ব পাৰিম, সেইটো বাৰু মই ভালেই পাওঁ।
অ' মানে মইতো বুজি নাপাওঁ অহা মানে অ' কেতিয়াবা ধৰা দোকানে-চোকানে কিনি খালেও কণী দিয়া নে নিদিয়া মানে কিবা এটাতো সোৱাদ থাকিব বেলেগ। টোত বুজিয়ে নাপাওঁ নহয় এতিয়া কেনেকে গম পায়।
সেইটোত মানে কণী দিয়াটোত অকণমান কণীৰ গোন্ধ এটা আহে।
কণী খোৱা মানুহ বিলাকে কণী গোন্ধ নাপায় যে।
অ' এতিয়া সেইটো সেইটো এতিয়া মই কেনেকে ক'ব পাৰিম বাৰু অলপ কালাৰটো অকণমান হালধীয়া নিচিনাও হয় দেই মানে কণী দিয়াটোত।
অ -অ- অ।
মানে ইটোতো হেৰি হয় কিন্তু ইটোত মানে অকণমান মই হালধীয়া নিচিনা দেখো মানে। কণী দিয়াাটোত আৰু কণী নিদিয়াটো ত অকমান মানে এনেকুৱা গুলপীয়া নিচিনা দেখোঁ গুলপীয়াও নহয় মানে একদম পাতলা আৰু
অ' বুজিছোঁ হেৰি এনে ক'ত অ' কণী দিয়াটোত মানে কেনেকে কি কৰা।
কণী দিয়াটো তাতে চেনি চেনি তেল এনেকে মিহলাই পেলাই ফেটি পেলাই তাতে মানে হেৰিখিনি দিওঁ কণী মই আধা কেজি ক কাৰণে দুটা লওঁ। তেতিয়া সেই দুটা ভাঙি পেলাই সেইকেইটা ফেটি দিওঁ। তাৰ পিছত তাৰ ওপৰত এই উম। ময়দা বেকিং পাউদাৰ বেকিং চ'ডা এনেকে চালি লওঁ আৰু। চালি লৈ মেলি আৰু অ আৰু গাখীৰ গাখীৰ দিওঁ গাখীৰ মানে এনেকে গাখীৰত মানে ভেনিলা ভেনিলা এইচেঞ্চ আৰু ভিনেগাৰ দি ভিনেগাৰ দিলে মানে সেই ফাটি যায় ন। এ ফাটি যোৱাটো ভাল আৰু সেইটো মানে হেৰি বুলি কয় বাটাৰ মিল্ক বুলি যে কয় যে ৰেচিপিবিলাকত।
অ, ' বুজিছো। মানে হেৰি তাতে ধৰা অহ। যদি ভিনেগাৰৰ জেগাত দৈ দিব পাৰি তেতিয়াওতো একো নহয়।
একো নহয় মই এনে গাখীৰটোৱে প্ৰিফাৰ কৰোঁ বেছিকে। মই আচলতে নাজানো মই দৈ দি তেনেকে বনোৱা নাই এবাৰ অ বহুত আগতে এবাৰ বনাইছিলো। এতিয়া মই কিবা দৈৰ সেই গোন্ধটো পাইছিলো মানে গোন্ধ নহ অকনমান মানে টেঙা আছিলে মিঠা দৈ নাছিলে মানে সেইটো। সেই টেঙা টেঙাাৱতটো মানে আহিছিলে অ অকণমান খাওঁতে। তে মই ইমান এটা ভাল নাপালো তাত।
অ কিছুমান দৈ টেঙা থাকে যে সেইটো কাৰণেও হব পাৰে।
আহ। সেইটো কাৰণে হ'ব পাৰে এনে মিঠা দৈ দি পাৰি বনাবলে কিন্তু সেইটো ৰেচিপি তটো অকমান বেলেগ হ'ব চাগে
অ, ' অ, ' বুজিছো।
গাখীৰ দিয়াটো বেছি ভাল আৰু।
উম, হম বুজিছো।
তোমাৰ মানে যিটো ফটাই লোৱা মানে হেৰি কৰি লোৱা হয় যে ফাতাই লোৱা হয় গাখীৰ সেইটো ভিনেগাৰ দি পেলাই সেইটো মানে হেৰি এ সেইটো মানে হেৰি বুলি কয় বাটাৰ মিল্ক বুলি কয় সেই বাটাৰ মিল্কটো ভাল আৰু।
অ -অ
তেনেকে সে বেটাৰটো বনাই পেলাই বঢ়াই দিওঁ আৰু কণী দিয়াটো।
অ -অ -অ তোমাৰ মানে কেকবোৰ খাওঁ ন খাই পেলাই ধৰা ভাল লাগে সেইটো কাৰণে মই বোলো তোমাক কেকৰ কথা সুধিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ তাৰপিছত আজি যেতিয়া তুমি ক'লা আৰু কেক বনাই আছো বোলো এতিয়াই সোধা ভাল হ'ব।
আগতে মানে মই কণী দিয়া কেক বনাইছিলো হা। অ' বেছিকে আজিকালি একেল মই নবনুৱাই হৈ থাকিলো মোৰ বহুত মাহে হ'ল নবনোৱা কণী নিদিয়টোহে বনোৱা হৈছে প্ৰায় আৰু মানে মই কেকৰ অৰ্ডাৰো লওঁ। সেই। কাষ্টমাৰ বিলাকেও কণী। নিদিয়াটোৱে বিচাৰে বহুতে। কণী দিয়াতো ইমান এটা ভাল নাথাকে। পাই চাগে নাজানো।
অ হব পাৰে দেই মই নাজানো বাৰু
কণী দিয়াাতো অকণমান গোন্ধ এটা আহে কণীৰ টো কাৰণে মই মানে ভাল নাপাওঁ মানে অ যেতিয়া মই কণী দিয়াটো বনাই উঠো তেতিয়া অকমান গোন্ধ এটা পাও যে মই নিজে নাখালেও।
উ মই মই মানে কি হয় কি? ধৰা মই তোমাৰ পৰা কেক খালে হয়তো কণী নিদিয়াই খাইছো হা মানে তুমি ইমান নবনোৱা বুলি যিহেতু তুমি কৈছা। কিন্তু এনে মানে বেলেগে বনোৱাাতো মই কণী দিয়া নিদিয়া একোৱে গোন্ধও নাপাও মানে নটিচ কৰা নাই চাগে কোনো দিন এতিয়া নেক্স টাইমৰ পৰা চাব লাগিব মানে
নটিচ মানে কি জানা যদি এনে কে হেৰী ক্ৰীম দিয়া কেক থাকে। তেতিয়া খালে গম নাপায় কণী দিয়া নে নিদিয়া? ক্ৰীম নিদিয়টো খালেহে তুমি গম পাবা কণী দিয়া আছে নে নিদিয়া তেতিয়া মানে অকণমান গোন্ধটো পাবা কিন্তু কাৰণ ক্ৰীম দি দিলে গোন্ধটো মানে হেৰি হৈ যায় ন গম নাপায়।
অ- অ -অ সেইটো কাৰণেও হ'ব পাৰে।
উম। তুমি খাওঁতে চাগে হেৰি দিয়াক ই ছাৰ
অ ক্ৰীম দিয়াই খাইছো। দু।
অ 'সেইটো কাৰণে
উম হম।
নোৱাৰো সেইটো কাৰণে মই বাহিৰৰ কেক বিলাক খাবলৈকে মোৰ হেৰি লাগে মানে চিন্তা হয় মানে খাও নেখাও নিচিনা
অ' আৰু হেৰি কেকত কেকত যে আইচিং কৰা
অ'।
সেইখিনিয়ে বস্তুত মানে কেনেকৈ কি কৰানো?
সেইখিনি অ' ইউ উইপিং ক্ৰীম বুলি ক্ৰীম এটা পায় কেকত দিয়ে যে ক্ৰীমটো সেইটো-সেইটো ক্ৰীম সেইটো উম মানে হেৰি কৰোঁ আৰু ফেটি দিওঁ ফেটি পেলাই এনেকে পাইপিং বেগত ভৰাই পেলাই হাতেৰে মানে ইলেক্ট্ৰিক বিটাৰ আছে।
অ' মই ভাবিছোঁ হাতেৰেতো বহুত কষ্ট হ'ব চাগে।
অ' নাই-নাই হাতেৰে নোৱাৰি, হাতেৰে নহয়গে তেনেকুৱা
হুম-হুম বুজিছোঁ।
অ' সেই ইলেক্ট্ৰিক বিটাৰটো লগাই পেলাই ফেটি পেলাই তাৰপিছত পাইপিং বেগত ভৰাই পেলাই এনেকৈ লগাই দিওঁ আৰু
অ'-অ'।
কেকৰ এই বস্তু ধেই লাগে খালি মোৰ এতিয়া বস্তু থবলে জেগা নহয় কেতিয়াবা। ইমান গাল বস্তু মানে অৰ্ডাৰ দিওঁ মানে বস্তুবিলাক অৰ্ডাৰ লওঁ অৰ্ডাৰ দি দি লওঁতে লওঁতে ধেই হৈ গৈছে কেকৰ বস্তু।
উম হম আৰু লাগেও বাৰু।
অ চাইজৰ শ্বেপৰ এইবিলাক হেৰিবিলাক। টিন বিলাক তেনেকুৱাও ধেৰ হৈ গৈছে মোৰ।
উম মই আকৌ কেক খায় খুব ভাল পাওঁ।
অ মোৰ আকৌ আমনিয়ে লাগিলেগে নিজে
বনাই থাকা যে।
উম ইমান মন নাযায় মোৰ মই তেনেকে বহুত কমেই খোৱা হয়।
মই মানে কেক খাই বহুত বেছিয়ে ভাল পাওঁ ধৰা মানে মোৰ মানে ঘৰত যদি কেক চেক আনে মই মানে বেছিকে ময়ে খাওঁ এনেকুৱা হয়। আৰু বেছি খোৱা ভালো নহয় সেইটো কাৰণে মানে ইমান আনাও নহয়।
উম এনে বহুত দিনৰ মূৰত খাই ভালে লাগে মানে কাৰোবাৰ বাৰ্থডে চাৰ্থডে থাকিলে সেই তেতিয়া ভাল লাগে, এনেই মানে মন নাযায়।
মোৰ এনিটাইম মন গৈ থাকে কেক খাব।
অহ।
এ তাতে মানে মইদাস তে থাকে যে সেইটো কাৰণে ভাল নহয় কয় আৰু উ মই আদা দি বনোৱা হয় আৰু ৰিফাইন তেলো থাকে মানে বেয়া খিনিয়ে গোটেইখিনি আৰু
উম উম উম
কিন্তু আজিকালি যিয়ে নহওক কিয় জন্মদিনেই হওক বা কিবা এনিভাৰ্চাৰীয়ে হওক বা কাৰোবাৰ মানে কেঁচুৱা হ'বলগীয়া হওক প্ৰেগনেঞ্চি সেই চবতে লাগেই কেক অৰ্ডাৰ দিয়েই মানুহে
গোতে মানুহে লয়
উম
আজিকালিতো ইনষ্ট মানে ইনষ্টাগ্ৰাম ইউটিউব এনেকুৱাত ফলোৱাছ বাঢ়িলেও কেক কাটে
অ চবতে মানে কিবা ভাল খবৰ কিবা থাকা মানে চবতে আৰু
আহ চবতে কেক থাকে
মই আকৌ এই মই অ বাহিৰৰ পৰা কি মানে নিজে মানে অৰ্ডাৰ দিবলগীয়া হলে বা নিজৰ কাৰণে বা মোৰ নিজৰ কাৰণে অ নিজৰ বাৰ্থডে দিয়া হয় এনে বাৰু মই নিজে বনাও ন চবতে বা মোৰ মাহঁতৰ বা কাৰোবাৰ বাৰ্থডে হ'লে তেতিয়া মই ব- বা বা এগৰাকীৰ পৰা বনাওঁ অ' মানে কি কয়, বনাওঁহে কৈছোঁ। বা এগৰাকীৰ তাত অৰ্ডাৰ দিওঁ মানে। তাই মানে কণী নিদিয়া বনায়। বাকী বেলেগৰ তাত দিবলে মানে মোৰ ট্ৰাষ্ট ইছ্যু হৈ যায়গে, মানে ভয় লাগি যায়।
অ' মানে যিহেতু তোমাৰ এলাৰ্জি আছে অলপ, প্ৰব্লেম হৈ যাব দিয়াচোন পাছত।
উম, তাই মানে অকল কণী নিদিয়াই বনায় যে, সেইটো কাৰণে তাইৰ তাতে দিওঁ আৰু। ধুনীয়া - ধুনীয়া বনায় তাই। অ' মানে তাই তেনে তে লিখাই আছে। তাইৰ যিটো মানে কেকৰ হেৰিটো এডভাৰটাইজটোত। তাত মানে অ'-অ'- সেই তেনেকেই লিখা আছে।
অ' - অ'। অ' বুজিছোঁ। উম - উম।
এনে মানে কেতিয়াবা অ'- আগতে মোৰ এনেকুৱা হৈছে, মোৰ বাৰ্থডেত মানে মোৰ লগৰ ছোৱালী বেলেগে অৰ্ডাৰ দি- উম- মানে হেৰি কৰিছে কেক এনেকে কোনোবা দোকানৰ পৰা অনা মানে বেকাৰীৰ পৰা অনা। মই মোনে খাবলৈকে চিন্তা হৈছে, কিন্তু এতিয়া মোৰ কাৰণে দিছে, মই না খালেও বেয়া হয় ন', কাৰণ এ- মানে মই কি বুলি ক'ম আকৌ, সেইখিনি টাইমত মানে কৈ থাকি ভাল নালাগে ন', মই খাব নোৱাৰোঁ, এলাৰ্জি আছ সেইটো কাৰণে এপিছ মানে এনে অকমান লওঁ আৰু মুখত বাকী খিনি মই নাখাওে তেনেকে ঘৰলৈ লৈ যাম এনেকে বুলি কৈ থৈ দিও মানে কৈ থাকিবলৈও ভাল নালাগে যে তাহাঁতক।
উম হুম বুজিছোঁ, অ, আন্তৰিকতা এটা থাকে দিয়াচোন। আৰু কিবা এটা কৰিলে বেয়া লাগি যাবও পাৰে মনটো সেইটো কাৰণে।
অ', সেইটো কাৰণে মানে বেছি কৈ নাথাকো জানে মানে তাহাঁতি কিন্তু পাহৰি যায় আৰু।
উম, বুজিছোঁ।
উম,
দিয়া নহ'লে ঠিক আছে থেংক ইউ দেই এইখিনি কোৱাৰ কাৰণে।
অ' ঠিক আছে হ'ব দিয়া।
উম
উম, উম ঠিক আছে।
অ'।